হেল্ল' অ কুলদীপ।
আহ কি খবৰ আছো আছো তোৰ কি খবৰ আহ গুৱাহাটীতে আছো এতিয়া ঘৰতে বাকী এইবিলাক চব ঠিকে চলি আছে
উম', ঠিকেই আছিলে
অহ', আছে, ভালে আছে। বাকীটো? গৰম কেনেকুৱা পাইছা।
উম',
গৰম কেনেকুৱা পাইছ বোলো।
গৰমটো হেই, গৰম বিৰাট বে।
গৰম বিৰাত অহ ', আৰু। এয়া কি কয় অসহ্য লাগি গৈছে মোৰ দুদিন ধৰি ভালকে টোপনি অহা নাই ৰাতি এনেকুৱা গৰম।
মানে এই এ চি লগাব পাৰ চোন।
অহ ', তাকে ভাবি আছো ৰ অলপমান গৰম পৰিলে এচি এটা লগাব লাগিব। উম ', তহঁতৰ এচি টো কিমান টনৰ এচি।
আমাৰ ওৱান পইন্ট ফাইভ -ওৱান পইণ্ট ফাইভ টন।
অহ ', - অহ', ৰুমটোৰ কাৰণে হৈ যায় তহঁতৰ
উম', ৰুমটো কাৰণে হৈ যায়, ওৱান পইন্ট ফাইভ পাৰফেক্ট আৰু।
অহ', এনেই কিমান মান পৰিছিল?
কিমান পৰিছিল ছিক্সটি কে। ছিক্সটি থাউজেন্ড, ষাঠি হাজাৰ। উম', ত সেই। এহ ', গৰমত অহ ', তোৰ সেই লয়ত, অহ ', এল জি নহয় লয়ত। লয়ত ল লয়ত
অহ ', ভাল তোৰ তেতিয়াহলে।
তোৰ সেই উম', - উম ', গৰমৰ ভাল।
অহ ', উম ', বাকী - বাকী তোৰ। বাকী তোৰ গৰমত কিমান গৰম কৰবাত। ঠাণ্ডা কিবা এটা জেগাত অহ ', তোৰ মানে সেয়া আৰু নিজৰা চিজৰা থকা জেগা কিবা কৰ'বাত। ঔকে
পাৰি সেইটোৱে মই সেয়া ক'ব ওলাইছিলো।
ত', এবাৰ যে আমি যে গৈছিলো তই মই আৰু আমাৰ দুটা লগৰ যে। সেয়া কি কয় থুপ। আমাৰ যে আৰু এটা লগৰ আছিল যে সি যে গা ধুইছিল যে।
অ আমচ ইচ দ্যা ৱাল্ড লাইফ চেনচুৰী তাতে গৈছো ৰাম চহৰ
ছে আমি গামোছা নিনিলো প্ৰিপেয়াৰ হৈ নাছিলোঁ সেইকাৰণে নিনিছিলোঁ আমি
তাৰমানে মইয়ো ধোৱা ন তাকে প্ৰিপেয়াৰ হোৱা নাছিলো চাব পাৰি তাতে অ তাতে প্ৰব্লেমটো কি জানা প্ৰপাৰ একোৱে নাই প্ৰপাৰ মানে মেই তেতিয়া পোৰা মানে সেই বন্ধ আৰু মানে কি জানা সেই টাইপৰ লাগে অলপ মানু টিকট চিষ্টেম কৰিলেও চেইফ হব লাগে ন
আহ আহ
আমি কেনেকে যে সোমাইছো
আহ আহ এয়াৰ এই এই যে তোৰ ইউটিউবৰ ইউটিউবাৰ এটা যে আছে ইয়াৰে ফেমাচ যে সি যে দেখাইছিল এ আৰ জি বি ফাৰ্ম বুলি ভিডিঅ'টো এটা এ আৰ জি বি ফাৰ্ম আছে তাতে চোইমিং পুল চুইমিং পুল চব আছে তাৰপিছত খোৱা লোৱাও চব কৰিব পাৰি প্ৰাইচবুলো ৰিজেনেবল
অ অ অ তাতে বেছি নহয় বোলে হাজাৰ মানত হৈ যাব
অ অ আছে অ ঠিক সেয়া আজিব বঢ়িয়া জাগা হয় জেগাটো মানে গছৰ তলত আৰামছে খাব পাৰ পুৰা মানে গছৰ তলত পুৰা ৰ'দ চ'দ নপৰে আৰু ঠাণ্ডা ঠাণ্ডা হৈ থাকিব
আমি লাষ্ট দুহেজাৰ একৈশ ৰিজৰ্টত সেইটো চিত বিচাৰিছিলো পিছত বে ছয়বছৰ ৰিজৰ্ট যোৱাই নাই ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ফ্ৰণ্ট নেকি ৰিভাৰ হেৰী নহয়
অ জংগত ৰিজৰ্টত গৈছিলোঁ
উ
তাৰপিছত যোৱাইনাই
অ এইটো যে হুধছিলি এইটো কি ক আছিল জীপ লাই জিপ লাইনিনং খানাটো ঠিকেই আছে ব
খানাতো ঠিকে আছে এয়া গৈছিল, তাৰপিছত তোৰ তাৰপিছত আমি পিকনিকতো গৈছিলোঁ। এইবাৰ-এইবাৰত তোৰ সৰু-সুৰা মানে ভাল নহয় আৰু এনে তোৰ সৰু তাইপ পিকনিক এটা হৈছিলে খামলেঙাত।
অহ।
খাম্বেঙাত মানে আমাৰ লগ গৰ কেইটা মানে বেছি নহয়, ডাঙৰ নহয়, সৰু।
ঠাণ্ডা দিনত এতিয়া গৰম দিনত কিবা এটা হ'ব আৰু।
তাকে। কপ-কপিলী ফালে যাব পাৰোঁ।
অহ, অহ। তাতেও তোৰ ৱাটাৰফল আছে ন? কপিলী ৱাটাৰফল।
উম।
এটা ৱাটাৰফল আছে। তাকে আৰু বাকী, অহ, অহ, তাতে যাব পাৰি। অহ। বেছি দূৰো নহয় কপিলী। খামটেঙগাতকেও ওচৰত। তাকে।
উম, ।
বিলতকে উচৰ কপিলী ।
অ', লাগভ খৰচাটো এতিয়া কথা ক' হয় কিমান বাজেট?
মাজেদিট আৰু বাকী আমাৰ যোন কেইটা লগৰ আছিল সিহঁতে দেখোন একলেণ্ডৰ কথাও কৈছিল কিবা হ'ল এতিয়া।
উম, উম, এখন নটা বছৰ হ'ল। এক'লেণ্ডটো এতিয়া বহুত ভক পক বছৰ হৈ গ'ল, দছ বছৰ হ'ল যায়ে নাপালোঁ। মনতে নাই এক'লেণ্ড যোৱা চিন পাহৰিছোঁ।
এক'লেণ্ডটো বহুত দিন আছিল তাকেতো। এক'লেণ্ডতো মই প পাহৰিছোঁ কি আছিল ভিতৰত আহ পানীতটো তোৰ এতিয়া যদি যাওঁ জুনৰ মানৰ ভিতৰত পানীটো ঠিক থাক পাবি কিন্তু তাই যদি য ৰাইড যাওঁ তেতিয়াহ'লে শেষ আৰু কানকি জুলাইত চামাৰ ভেকেশ্যন হয়। চবেই যায়, ভিৰ হৈ যায়, ভিৰ হৈ যায়। পানীটো লেতেৰা হৈ যায়। এয়া এতিয়া জুনত ইমান মানুহ নহয় বাৰু কিন্তু জুলাইত ক'লে শেষ আৰু তাতে
বছ
এ গৰম
আজিকালি মানুহে এক'লেণ্ড চেকলেণ্ড কমেই যায় চবে সৰু সুৰা নিজৰা গুচি যায় সেই ট্ৰেইনটো নাই ড্ৰিম লেনৰ মানে পাৰ্কৰ টেমটো কমিছে
এক'লেণ্ড খন ৰেনভেত ন নাই একো নতুন বস্তু নানে আগতে যি কিটা আছিলে সেই কিটা কিমান যাব আৰু অলপমান কিবা যদি নতুন বস্তু আনিল হয় কিবা অলপ ভাল ছাৰবস্তু যে গ'লে একো ৰেনগেশনে নাই অ যেতিয়া যেতিয়া নতুন যেতিয়া খুলিছিল নতুন খোলাৰ পৰা যেনেকুৱা আছে তেনেকুৱাই আছিল খালি এটা দুটা বস্তু কিবা নতুন আনিছে বাকী চব ছেমে হৈ আছে একো নাই, আছে। ইনিচিয়েটিভ।
সেইটোৱে আৰু বাকী আমি লাষ্ট ৰাইড ক'ত গৈছিলো? খামৰেংগই গৈছিলো চাগে, তাৰপাছত যোৱা নাই আৰু।
প্লেনটো হয় নহয়? হয় নহয়। এইবাৰ যায়, এইবাৰ কেনচেল এবাৰ। আৰু হয় আৰু কেনচেল।
আমেদগৰ পাৰা যোৱা নাই আৰু ক'তো যোৱা নাই আৰু।
বহুত দিন হৈ গল। যাম ৰ'। কাজিৰঙাৰ মাজতে কাজিৰঙা যে মাজত ট্ৰেইন গৈছে।
অ' এই হাত প্লেন কৰিছিলে, এইটো পপিতৰা, পপিতৰা।
অ' পবিতৰা অ', বাইক-স্কুটি, স্কুটি নহলে কাজিৰঙাত নোৱাৰ।
এতিয়া কাজিৰঙা নোৱাৰি কাজিৰঙাত তোৰ কিবা সেয়া লাগিব মানে উম তোৰ হয়তো গাড়ী চাৰী লাগিব বা কিবা লাগিব যাব কাৰণে কাজিৰঙাত
কম কম কম দূৰ নেকি ইতি য ন আৰু এটো চবফালে পানী বানপানী হ পাৰ ক আছ বাৰি চিজনত কাজিৰঙা যোৱা বেছ
গ গৰম দিনত তোৰ হেৰি কাজিৰঙা কাজিৰঙা গ'লেও এনেও তোৰ অসহ্য লাগিব কাৰণ কি ৰ'ড চ'দ বহুত পাম সেয়া পাম গৰম দিনত তাট ফলাফলৰ গ
সেইটোৱে আৰু বাকে বাকী কেইটা বাকী কেইটা যোন কেইটা আছে সিহঁতকো সুধি সুধো সিহঁতে কিবা কয়
উম উম সেইটোৱেই
কত গৈ আছে অঁ এইটো ফ্ৰী থাকিলে
ফ্ৰী নাথাকেই চোন ব্যস্ত
বছ কি কৰা আমাৰ আমাৰ তোৰ সেইটোও যোনটো সেয়া আছিলে সিহঁতে যে কৈছিলে তোৰ সেয়াৰ প্লেনটো হয় সেয়া যে কৈছিল লগৰ কেইটাই যে কৈছিলে তোৰ এইটো প্লেন এশলেণ্ডাৰ প্লেনটোৰ কথাকে কৈছিলে সেইটোও সিহঁতে তাতে দেখোন তো সেইটো একো নকৰিলে দেখোন
অঁ অঁ কৈছিল দে অঁ অঁ অঁ জুন মাহতো কথা আছিল দে অকলেণ্ডযোৱা পইচা নাছিল ন তেতিয়া পইচাটো অলপ প্ৰব্লেম হৈছিল
সেয়া
এই তো এণ্ড্ৰইড
অঁ এইটো মাহত সিহঁতে কি বা কৰি আছে কি বা কৰে
উম কিবা কৰোতে
কি
কৰে এনেই চবতো যোৱা নহয় কেইটামানতো নাযায়
এটা চবৰে অঁ চবৰেতো নহয় তোৰ গলে আমি পাঁচটা মানেই হ'ম যোৱা মানহ পাঁচটা মানু্হ পাঁচটা আ ', আ্চ
আছে ছটাই
খামৰেংগাৰ ফ্ৰেমতটো হলে মজা লাগিছিল।
ভালে আছিলে কিন্তু তোৰ
অহ', বেছি মানুহ আমি যোৱা নাছিলো আমি কেইটাই গৈছিলো কিন্তু ভাল লাগিছে।
উম ', আপ পোৰা সেই পোৰা ছবে জাই এতিয়াও জাই গৰমৰ দিনত মানুহে।
অহ', গৰমৰ দিনত নোৱাৰি আৰু খামৰঙা, গৰমৰ দিনত তাতে অহ', অৱস্থা বেয়া হৈ যাব গৰমত
উম',
অহ ', দি ভাত আমাৰ দিনত চুইমিং পুল থাকা। জাগাত ক'ৰবাত নিজৰ। ন ঠাণ্ডা জাগাত যাব লাগছিল বা নেহৰু ষ্টেডিয়াম ত সেটো পথাৰ আছিল তাতে চুইমিং কৰিব যাব লাগে।
উম ', তোমাৰ লগৰ এটা যে কাম কাৰণে কাম নকৰে
অহ - অহ পাৰ ডে' হিচাপত কৰিব পাৰিলে হয় তাতে এদিন দুদিন
উম', ক
মই তেতিয়া তাকে আৰু দে হ'ব দে তেয়া তেতিয়াহ'লে কিবা এটা প্লেন কৰিম অহ ', গৰমত।
দে ৰাখো অহ ',
অহ',